হেল্ল'
শুনিছা?
অ' শুনিছোঁ, কোৱা।
এ' কোৱাচোন কি কাৰণে ফোন কৰিলা?
কি কাৰণে মানে - এনেই ফোন কৰিলোঁ বোলোঁ, আজিকালি তোমালোকে ফোন-চোন নকৰাই। মইয়ে কৰিলোঁ খবৰ-খাতি সোধো বুলি।
ঠিকে আছে বাৰু, খবৰ-খাতি গোতে ভালেই আছে। আমাৰ ঘৰতো ভাল, মোৰো ভাল। তে তোমাৰ কেনেকুৱা?
মোৰো ভাল, ঠিক-ঠাক চলি আছোঁ আৰু। আৰু খবৰ-খাতি নহয়, আৰু এটা কথা কাৰণে ফোন কৰিছিলোঁ।
অহ, কোৱাচোন কোৱা।
ব্ৰইলাৰ ফাৰ্ম এখন খুলিবা নেকি? দুইটাই মিলি-জুলি মানে।
অ' খুলিব পাৰি। ব্ৰইলাৰ ফাৰ্মখন এতিয়াটো কম্পানী আণ্ডাৰত কৰিবা নে নিজেই মানে, ব্ৰইলাৰ আনি -
মানে মই ভাবিছোঁ মোৰ অ', পথাৰ গুৰিত মাটি অলপ আছে। তাত ধৰ ডাঙৰ দুখন ফাৰ্ম খুলিম ব্ৰইলাৰ, কোম্পানী আণ্ডাৰত। ফাৰ্ম দুখন আমি খুলিলোঁ বা কী ব্ৰইলাৰ আনা পা সুমিওৱা দানা কৰা চব কোম্পানীয়ে ল'ব, আমাক মাহেকত প্ৰই ত্ৰিশ হাজাৰ টকাকৈ দিব তাকে সেইটোকে কৰোঁ নেকি ভাবিছোঁ।
এইটোয়ে। এইটো কাম কৰাৰ আগতে এটা চোৱা আমি প্ৰথম সেইখন বনাই ল'ব লাগিব ফাৰ্মখন বনাব লাগিব।
তাৰপিছত ঘৰখন বনাওতেও পইচা খৰচ হ'ব, তাৰপিছত হেৰি কৰোতে গৈছিলে আৰু ধৰক গোটেই চাৰি চাইডটো ভেটিবও লাগিব কাৰণ জানাই
অ', সেইটো কাৰণেতো কৈছোঁ পাত সেইটো কাৰণেতো কৈছো পাৰ্টনাৰশ্বিপত কৰিম বুলি দুইোটাই, মিলি জুলি।
সেইটো পাৰি। মানে যিহেতু তুমি পথাৰাত খুলিম বুলি কৈছা ন তাত শিয়েল চিয়ালবিলাকো থাকে ন'!
অ'।
এতিয়া যদি চাই, চাই ভেটি নলওঁ আমাৰ বইলাখিনি নোহোৱা হৈ গৈ থাকিব নহ'লে।
অ', সেইটোতো হয়, বাৰুতে নাই মানুহ, মানুহ আনি শুবও লাগিব, মানুহ ৰাতি ৰখিয়া নিদিলে আজিকালি দিনবোৰ জানাই মানুহ কেনেকুৱা আৰু চুৰ কৰিব ধৰ! হেৰি কৰিব বুইছা নে নাই! মানুহ আনি
নহ'লে মানে কোম্পানী এটা নত কৈ নিজে ব্ৰইলাৰ আনি নিজে পুহি পেলাই বেচিলে বেছি লাভ হ'ব নিকি?
এই তেনেকুৱা কৰিলে এ, বুইছা আমাৰ লছ বেছি হ'ব। কিয় কৈছোঁ কোৱাচোন!
কিয়?
আমি যিহেতু এইটো বিজনেছো প্ৰথম বাৰ হেৰি কৰিম ন।
অ'।
তাৰ কাৰণে আমাৰতো চাপ্লাই কৰিবলৈতো আমাৰ চাপ্লাই ফিক্স, চাপ্লাই বস্তু এটা লাগিবতো আমি ইমান খিনি হেৰি কৰিলো ব্ৰইলাৰ হে ৰেডি হ'ল আমিতো চাপ্লাই কৰিব লাগিব ন, ক'বাত তেতিয়াহে আমি পইচাটো পাম।
সেইটো বাৰু ঠিকেই কৈছা তুমি দেই।
সেইটোৱেই আমি যদি চাপ্লাই চাপ্লাই কৰিবলৈ যদি মানে হেৰি এ, এটা মানে হেৰি নাপাওঁ, সঠিক জেগা নাপাওঁ অ', তেতিয়াহ'লে আমি ক'ত কি মানে হেৰি কৰিম কোৱাচোন আৰু ব্ৰইলাৰ জানায়েই! প-পঞ্চল্লিশ দিনতো একদিন হেৰি হৈয়ে যায় প্ৰস্তুত হৈয়ে যায় এটা, এটা।
উম, উম, উম, অ', সেইটোতো হয়, বাৰুতে।
আৰু যেতিয়া আমি যেতিয়া এতিয়া, ত' এতিয়া প্ৰথমে আমি কোম্পানীৰ আণ্ডাৰতে কৰি লওঁ বুইছা এবছৰমান।
অ', অ', তাত- তাৰপিছত চাই লওঁ কেনেকুৱা কি হয়, তাৰপিছত আমি নিজে তাৰমানে কৰিব পাৰিম আৰু ব্ৰইলাৰ-চয়লাৰ আনি নিজে পুহি। নিজে তাৰমানে দিবগৈ পাৰিম বেলেগক। দোকানে চোকানে বেলেগে, কোম্পানীয়ে যদি দিয়ে যদি এশ বিশ টকাত। আমি এশ এশ পোন্ধৰ দহ টকাকৈ দিলেও আমাৰ, আমাৰ পৰা ল'ব ন' তেনেকে আমি কৰিব পাৰিম আৰু বুইছা নে নাই।
সেইটো হয়, বাৰু। তেতা আৰু আমাক মানে ভালকৈ এটা আমি এতিয়া কোম্পানী এটাত কৰি থাকিলে জানাই এইটো ফিক্স এমাউন্ট দিবই আমি ব্ৰইলাৰ পাঁচশ বা হেৰিয়ক মানে এটা নিৰ্দিষ্ট পৰিমাণে ব্ৰইলাৰ আমিতো হেৰি কৰিবই লাগিব। ফ্ৰামৰ পৰা উলিয়াবই লাগিব।
অ', সেইটো হয়, বাৰু তুমি ঠিকেই কৈছা। উত উত
তাৰ কাৰণে আমি এতিয়া প্ৰথমে ৱৰ্ক কোম্পানী এটাত কৰি লও একবছৰ মান তেতিয়া আমি মাৰ্কেটখন ভালকৈ মানে বজাৰ বজাৰখন আমি ভালকৈ বুজি পামটো তেতিয়া তাৰ পিছত যদি আমি কামটো কৰোঁ তেতিয়া বেছি ভাল হ'ল হেতেন। গম পাইছা কথা
অহা কাইলৈৰ পৰা মিস্ত্ৰী লগাই দিও নেকি ফাৰ্ম খন বনাবৰ কাৰণে বুজিছা।
অ লগাই দিয়া লগাই দিয়া আৰু পথাৰত যিহেতু মানুহৰ ঘৰৰ পৰা অলপ দূৰত এইটো হয় মানে স্মেলটো গোন্ধটোও নামাৰিব তেতিয়া মানে মানুহক কমপ্লেইন দিবলৈও মানে জেগা নাথাকিব।
সেইটো কাৰণেতো পথাৰত খুলিম বুলি কৈছো এনেই পথাৰত খুলিম বুলি কম নেকি কোৱা? নহলে মানুহৰ ঘৰত গুৰিত পুহিলে মানুহে আকৌ পুলিচ কমপ্লেইন কৰি দিয়ে আজিকালি বুজিছা।
সেইটোতো হয় হয় আৰু কিছুমানে মানে হিংসা কৰে না মানুহৰ উন্নতি দেখি
উম উ উ দেখিব নোৱাৰে সঁচা কথা কৈছা তুমি উন্নতি একেবাৰে দেখিব নোৱাৰে।
সেইটোৱে এতিয়া তুমি চোৱা যদি তুমি একে চাফ-চিকুণ কৰি ৰাখিছা
অ অ, অ লগাই দিব লগাই দিব গোন্ধাইছে কিবা কৰিছে। লাগিলে কিবা ঔষধে দি দিব ৰাতি মনে মনে আহি মৰিবৰ কাৰণে বুজিছানে নাই।
সেইটো গম পাইছো বাৰু এতিয়া কথাটো এয়াই কি কবা আৰু উপায়টো নাই।
তাকেই আৰু।
উম।
মানুহৰ মানুহ আৰু মানুহৰ স্বভাৱে তেনেকুৱা উম স্বভাৱ মানুহৰ সলনি নহয়তো চব তেনেকা নহয় তাৰ মাজত তাৰ মাজত বহুত ভাল মানুহো থাকে কিয়নো তাৰ প্ৰায় মানুহে আজিকালি লোকৰ ভাল দেখিব নোৱাৰি। বুইছা।
সেইটোয়ে হয় বাৰু এতিয়া কথাটো এতিয়া আমি কিছিলে ফাৰ্মখনটো খোলাত খুলি দিম এতিয়া ফাৰ্মখন বনাবলৈকে আকৌ মোৰ দছ পোন্ধৰ দিন লাগিব ন।
অ লাগিব লাগিব বা।
তোমাৰ- তোমাৰ এনেকুৱা কোনোবা কম্পনীৰ মানুহ চিনাকি আছে যদি প্ৰথমে আমি ফাৰ্মখন বনোৱা পাছত তেওঁক এবাৰ দে খাই ললে বেছি ভাল হয় গম পোৱা কথাটো।
অ।
মানে কিয় কৈছো কথাটো মানে কি হয় যদি হেৰি কোম্পানীৰ পা টো এবাৰ চাৰ্ভে আহিব চাবলৈ ধৰক তোমাৰ ফাৰ্মখন ভাল হৈছে নাই সিহঁতৰ মানে যোনটো এটা হেৰি ষ্টেণ্ডাৰ্ড দি দিয়ে ন সেইটো ওপৰত তোমাৰ ফাৰ্মখন মানে আ আছেন নাই।
উম।
যেতিয়া আছে তেতিয়াহে তোমাকতো সেই ব্ৰইলাৰৰ তোমাক দানা পানী খিনি দিব ন।
অ সেইটোতো হয় বাৰু দে।
অ তাৰ কাৰণে যদি আমি যদি আগৰ পৰা কৰি থকা কোনোবা এজন মানুহক ধৰ সোধ ফাৰ্ম চাৰ্ম খুলিছে তেওঁকে যদি আনি পেলাই আমি এবাৰ দেখাই দিব পাৰোঁ।
অ তেতিয়া তেতিয়া ভাল হ'ল হয় তেওঁ। তেওঁ মানে ফাৰ্ম খনৰ ওপৰত ক'বও পাৰিলে হয় কেনেকে কি কৰিব লাগিব কি কথা হয় নে নহয়।
অ তেতিয়া আমাৰ সুবিধা হৈছে।
অ সেইটো কাৰণে ৰখা মানুহ মানুহ এজন বিচাৰিব লাগিব ইয়াৰ বিষয়ে জানা ধৰ জ্ঞান থকা মাটিকৈ কথাবিলাক সোধিম কি কি কাম কৰিব লাগিব কেনেকে কৰিব লাগিব।
সেয়াই সেয়াই তুমি ঠিকে কৈছা বাৰু দেই কথাটো আৰু। মানে এইবিলাক মানে যাৰ মানে আগৰ পৰা মানে অলপ। অনুভৱ মানে এক্সপিৰিয়েঞ্চ আছে বা হেৰি আছে তেওঁক যদি সুধো তেতিয়া, তেতিয়া আমাৰ কামটো সোনকালে হৈ যায় আৰু।
অ সেইটো আমাৰ সোনকালে হৈ যাব কামটো তেওঁ এক্সপিৰিয়েন্ঞ্চ থকা মানুহজনৰ পৰা।
এতিয়া চোৱা যেতিয়া আমি ধৰ ব্ৰই ব্ৰইলাৰ ফাৰ্মখন খুলিলো ন তেতিয়া আমি প্ৰথমে ধৰ চাৰ্ভে আহিল তেতিয়া সিহঁতৰ মানে যোনটো হেৰি সেইটো ওপৰত ধৰ উম গৈছিলে আমাৰ ফাৰ্মপন্ধৰ ঠিক নেদেখিলে আকৌ, আকৌ আমাক হেৰি কৰিব বনাব দিব আকৌ আমি পইচা খৰচ কৰি বনাম। চাকো চাৰ্ভে আহিব তেনেকে যদি তেনেকে যদি আমাৰ দুই তিনিবাৰ তেনেকে কৰে।
অ অ বহুত পইচা লোকচান হ'ব আমাৰ। লাভেই নাথাকিব।
সেইকাৰণে আমি যদি অলপ পইচাইচা দি সেই কাৰণে আমি যদি অলপ পইছা চৈচা দি হলেও যোনে এইটো কাম ধৰ আগৰ পৰা কৰিছে তেওঁক মাতি আনি ধৰ ফাৰ্মখন যদ আমি খুলিব পাৰোঁ তেনেকে বনাই লব পাৰোঁ মানে ভালকৈ তেতিয়া মানে আমাৰ পইচাটো পইচাটো বাচি গ'ল টাইমটো বাচি গল আৰু কামটো সোনকালৰ পৰা আমি আৰম্ভ কৰিব পাৰিম।
অ তুমি ঠিকেই কৈছা দেই কথাতো।
উম
তোমাৰ ইয়াৰ পৰা ভালেকে নলেজ আছে দেই তোমাৰ ভাল লাগিলে তুমি কথা কেইটা শুনি পেলাই।
উম কিন্তু তোমাৰ এতিয়া নেটৱৰ্কটো অলপ শ্ল' হৈছে বুজিছা কথাটো।
অহ এতিয়া শুনিছা নে ভালকৈ? অহ। তাকে সেইবিলাকে আৰু তাৰ মানে মই মানুহ এজন বিচাৰিব লাগিব ৰখা আমাৰ ঘৰৰ মানুহ এজন আছিলে ফাৰ্ম খুলিছিল তেওঁৱে চাৰি বছৰমান খুলিলে তাৰপিছত এতিয়া বন্ধ কৰিলে হ'বলা। নহলে মাজতে মুৰ্গী বেমাৰ লাগিছিল যে তেতিয়াৰ পৰা বন্ধ কৰিলে সেই তাই তেওঁকে সোধিম আৰু তেওঁ মানে এই যে পানী চানী দিয়া। মূৰ্গী সেয়া সেইবিলাকো আছে সেইবিলাক তেওঁৰ পৰাই কিনি আনিব পাৰিম কমতে। আগতে থ আনি থোৱা আছিল যে, বুইছা।
অ ঠিকে অ তেওঁৰ যদি আগৰ ফাৰ্মখন আছে তেওঁ সেই ফাৰ্মখনো যদি আমি যদি এই মানে কণ্ট্ৰেক্টত যদি লৈ লব পাৰো এক-দুই বছৰৰ কাৰণে এ আমাৰ সিফালেও এটা প্ৰফিট এটা ওলাল হেতিন নে কি কোৱা।
অ ভাল প্ৰফিট এটা ওলাব তেওঁ মই কাইলৈ কথা বিলাক সুধিম ৰখা তেওঁ কাইলৈ ঘৰতে থাকিব ঘৰত গৈ পেলাই, গৈ পেলাই ওচৰত কথাটো ভাল দৰে পাতি ললে ভাল হয়।
অ মানে এনেকে ফোনত পাতিলে ভাল নহয় বুজিছা কথাটো আমি যদি লগ হৈ ভালকৈ পাতি লব পাৰো।
আহ।
তেতিয়া আমাৰ মানে কথাবিলাক বেছি মানে স্পষ্ট হৈ গ'ল হেতেন মানে আৰু ক্লিয়াৰ হৈ গ'ল হেতেন কথাবিলাক।
অ' সেইটো হয় বাৰু ঠিকেই কৈছা।
এতিয়া চোৱা আমি ফোনত কথা কলেতো আমি হাতে কামে কৰিব নোৱাৰিম তুমি যদি মানে আমি মানুহতো লগ হৈ মানে কথাটো যদি কওঁ তেতিয়া আমি কামটো যদি লগতে কৰিও দিব পাৰোঁ তেতিয়া আমাৰ বেছি ভাল হৈ যায়
অ সেইটোৱে বেছি ভাল যে। উম তুমি ঠিকেই কৈছা দেই কথাটো ভাল ভাবিছা।
অহ।
তাকেই ব মুৰ্গীটো কে ডাঙৰ হওতে কিমান দিন বা লাগে?
ডাঙৰ হওতে মোৰ মতে মান মই শুনা মতেটো পঞ্চলিচ মানে ফৰটি ফাইভ ডেজ লাগে বুলি কৈছে।
পঞ্চলিছ দিনত
অ কি কবা এই দানাত তো দানা পানী খাই থাকেতো সেইকাণে মানে সোনকালে ডাঙৰ এনে আমাৰ যোনটো লো লোকেল মুৰ্গী, সেইটো ডাঙৰ ধৰ তিনিমাহ চাৰিমাহ লাগেই।
অ', সেইটোৱেটো। লোকেল মূৰ্গী, লোকেল মুৰ্গী। ব্ৰইলাৰ লগত কেতিয়া গম পাবা। ব্ৰইলাৰ এটা কেনেকুৱা বস্তু মেডিচিন আৰু হেৰিয়াৰ হেৰিতহে ডাঙৰ হয়, বুইছা নাই!
এইটো এ, সিহঁতেটো হেৰি বাহিৰৰ হেৰি নেদেখে আৰু মুৰ্গীটো গোটেই দুুনীয়া দৌৰি ফুৰে, দৌৰি ফুৰে।
উম। এইটোৱেটো আৰু কথা এটা গম পাইছে নাই সেইটো কাৰণে ব্ৰইলাৰ বেছি খালে মানুহে তাৰমানে ফুলি হেৰি হৈ যায় বুইছা। লোকেল মুৰ্গী খালে মানুহ কেতিয়াও নুফুলে। ব্ৰইলাৰো এই মেডিচিন মাৰটো থাকে যে। ফুলা মেডিচিন মাৰে, সেইটোকাৰণে মানুহে সেইটো খাই দিয়ে সেইটো খালেই মানুহ বেছিকৈ ফুলি দিয়ে বুইছা।
আৰু অলপ বেমাৰ চেমাৰতো পৰে বেছি ধৰ খালে।
অ', সেইটোয়ে।
এই আমাৰ যে ধেনু চিনি পোৱা চাগৈ? তাৰ স্বাস্থ্য দেখিছা নাই কেনেকুৱা হৈ গৈছে, সেই ৰেগুলাৰ ব্ৰইলাৰ খায়।
গম পাইছোঁ। এতিয়া খাব পাৰিব, এতিয়া কম বয়স হৈছেতো এ, ডাং বয়স হ'লে পস্তাব পিছত এয়া। বেমাৰ হ'ব না তেতিয়া পস্তাব। কিয় খাইছিলো বুলি ভাবিব তেতিয়া!
বেমাৰ মানে কি আৰু এইবিলাক মানে কি হয়, ডাঙৰ হবলৈ হৰমনৰ বুজি দিয়েতো। পিছত হৰমনৰ খেলি মেলি হ'ব, তাৰ কিবা হ'ব এইবিলাক বাদ দিয়া আৰু কিবা কিবি হ'ব চাগৈ তাৰ মানে এইটো।
উম, সেইটোয়েটো আৰু। কি ক'বা?
অ', উম, তাকে কথাবিলাক তেনেকুৱা মানে আৰু এটা কম কৰিব পাৰি কিন্তু। আমি যদি লোকেল মুৰ্গীৰ লগতো লোকেল মুৰ্গী কেইটামান যেতিয়া আমি পুহিব পাৰোঁ মানে ফাৰ্ম খনৰ কিনাৰতে!
অ', অ', ভাল হ'ব ভাল হ'ব কথাটো ভালেই ভাবিছা তুমি। আজিকালি অ', এক্সট্ৰা ইনকাম আজিকালি লোকেল মুৰ্গীৰ কেজি মাংস চাৰে চাৰিশ টকা হেই!
অ', মও মই শুনিছিলোঁ। এইদিনাখন দেতাৰ লগত মই মানে বজাৰলৈ গৈছিলো দেতাই লোকেল মূর্গী খাম বুলি কৈছিলে, আনিব গৈ টো দাম শুনি মানে ভয়ে খাই গৈ, মই তাকে ভাবিছিলো মানে খোলো নেকি?
অ', লোকেল মুৰ্গী দাম চাৰে চাৰিশ টকা বা! হাঁহটো আজি এতিয়াতো হাঁহটো তেনেকে গৰমত নেখায়েই ন মানুহে?
নাই, নাই এই গৰমত এই মানে হাঁহটো খাব নোৱাৰে অৱশ্যে হাঁহৰ মাংসটো অলপ গৰম আছেতো।
উম, কিন্তু হাঁহৰ মাংসটো কিন্তু কোমোৰা সৈতে বৰ খাই বঢ়িয়া লাগে কিন্তু।
ৰাম তুমি এইটো কি কথা কৈ দিলা, এইটো সঁচাই নে?
উম। অ', বহুত দিন হ'ল, বহুত বছৰেই হ'ল হাঁহ মাংস কোমোৰা সতি খোৱা নাই বুইছা? লাষ্ট বি তাৰমানে দুহেজাৰ তেইশ মানতে খোৱাছো বি বিহুত।
মই লাষ্ট কিমানত খাইছিলোঁ বাৰু, মই তোমালোকৰ আ এবছৰ আগত খাইছিলোঁ মানে চৌবিশ মানতে খাইছিলোঁ কিন্তু সে মায়ে বনাইছিলে কি ধুনীয়া লাগিছে ন খাই, আমাৰ পিছে দেউতাই হেৰি নাখাই গম পোৱা নো নাই কথাটো?
হাঁহ নেখায় নেকি?
হাঁহ নাখায় মানে হাঁহে মানে এইফালে মানে য'ত ত'ত মানে সেই খেঁচিৰি থাকে যে। আৰু দেখি থাকে। সেইকাৰণে মানে দেউতাই মানে অলপ খাবলৈ মানে আফচোচ কৰে।
অ হয় নেকি?
উম আৰু দেউতাই মানে এই কি আছিলে লোকেল মুৰ্গীটোৱে অলপ খায় আৰু ব্ৰইলাৰটোও খাব মন নকৰে আগতে মানে কি হ'ল লোকেল মু লোকেল হে আছে কি আছিলে ব্ৰইলাৰ দোকান দিছিলেতো। মাংস, মানে কি হয় ৰেগুলাৰ মানে হেৰি কৰি থাকে কাটি থাকে, বেচি থাকে মানে দেখি থাকে ন কি কি থাকে, পেটৰ ভিতৰত কি হৈ থাকে মানে তুমি নিজেই কোৱাচোন সদায় যদি তুমি বস্তু এটা দেখি থাকা কি কি তাৰ ভিতৰত থাকে, সেইটো বস্তু তুমি বনাই দিলে খাব পাৰিবা জানো?
অ সেইটো হয় বাৰ দে, এই ব্ৰইলাৰ দোকানখন খোলোঁতে বিক্ৰী কেনেকুৱা আছিল ভালেই আছিল নে?
অ সেইটো টাইমতটো মানে কি হ'ল জানা আমাৰ মানে এইখনে এখন দোকানে আছিলেতো বিক্ৰি ধুনীয়া হৈছিলে মানে আৰু।
তাৰপিছত কিয় ব বন্ধ কৰিলা কিয় দোকান?
এ মানে কি হ'ল জানা এই বাকী বহু বাকী লগাই থয় তাৰ মানে পইচা দিব মন নকৰে।
অ এইবিলাকক বাকী কিয় কৰিব লাগে, মাংসৰ দোকানৰ মানুহে বাকী নকৰে নহয় তোমালোকে বা বাকী দিবই নালাগে মানুহক।
এ আমুক কি কম?